হেল্লৌ'
অ' শুনিছানে।
অ' শুনিছোঁ ৰ'বা।
অ‌ অ' কি কৰি আছ?
এনেই আছোঁ আৰ, কি কৰিবা?
অঁ, অঁ'
তাৰমানে এতিয়াতো আৰু গৰম বন্ধৰ কাৰণে স্কুল কলেজ বন্ধ দিছে আৰ।
হয, হয়, হয়।
অঁ'
স্কুল‌ বন্ধ। মই অলপ এনেই ফুৰিবলৈ ওলাই আহিছো অকলে আহিছো মানে- গৰম দিনটো গৰমে দিলাক, অলপ ঠাণ্ডা পৰাই ওলাইছো আৰু ঘৰৰ পৰাই।
অঁ তোহ আৰুটো স্কুল কলেজ বন্ধ দিছে সপায়।
হয়, হয়, আমাৰো বন্ধয়ে।
অঁ', বাকী এনেই খবৰ পাতি ভাল।
ভাল, ভাল।
অঁ' অঁ' সেইটো কেইটা বজাতে হয় হেইয়ে।
অঁ'
এতিয়া, আমি টপিকটো এনেই সেয়ে লং, যে আমি ডেইলি লাইফত- তাৰমানে দৈনন্দিন জীৱনত কি কি কৰোঁ। আৰু এতিয়া- ত' তাৰমানে স্কুল কলেজ থাকিলে তো স্কুল কলেজতেই স্কুল আৰু কলেজতেই দিনটো যায়। এতিয়া গৰম দিনত এতিয়া কৱাচোন, তুমি এনেই দিনটো কি কৰা? এই গৰম বন্ধ ত।
নাই, গৰম বন্ধ এইকেইদিন মানে কি আৰু। মোৰ এনেই এনেকুৱা হৈ আছে মানে পুৱা সোনকালে সোনকালে উঠা নাযায়েই। অলপ পুৱা উঠাত- উঠাত গৰম বন্ধ যেতিয়া স্কুল চিস্কুল নাই, উঠাত দেৰিকে উঠোঁ তাৰপিছত- মুখ, হাত ধুই লয়। মুখ হাত ধুই লৈ এনেই আৰু প- অলপ টাইম পঢ়িলে পঢ়িলো, নপঢ়িলে নাই। তাৰপিছত- ওলাই যাও আৰু, খেলিবলৈ ওলাই যাওঁ। যেতিয়া গৰম নিদিলো খেলিবলে ওলাই যাওঁ, তাৰ পিছত-
খেলি ধূলি আহি ভাত, চাহ, পানী- অ ভাত পানী খাই আৰু অলপ টাইম শু আৰু শুই কেন্তে-
এইদৰে আৰু তাৰপিছত আৰু খেল ফুৰিবলৈ যাব, ফুৰিবলৈ আৰু গধূলি হ'লে- ফুৰিবলৈ আহোঁ, তাৰ পিছত- উম উম' গধূলি আহ তাৰ পিছত ঘৰলৈ আহো খেলি ধূলি- কিবা ফুৰি, ফুৰি আহি ঘৰলৈ আহো আহি চাহ পানী খাই এনেই- অলপ- এনে এনেই অলপ থাকো, থাকি অলপ টাইম পঢ়ি পঢ়ো পঢ়ি উঠি ৰাত- এতিয়া আৰু মোবাইল চোৱাতে যায় আৰু মোৰ।
অ', খেলাটো, খেলাটো দৰকাৰী। তাৰমানে যেতিয়া স্কুল কলেজ থাকে তেতিয়াতো খেলিবলৈ প্ৰায় সময় নপৰেৰে। পোৱা নাযায়েই অ, এইকেইদিন আৰু। গৰম বন্ধ এইকেইদিনতে হুজুক আৰু। মোৰো আগতে, তাৰমানে মোৰ। তাৰমানে বাহিৰত ফুৰা ফুৰা নাযায় এইকেইদিন, আৰু বন্ধ দিছে এইকেইদিন ময়ো অলপ। মানে ফুৰিবলৈ ওলাই আহোঁ আৰু।
এনে গৰম বন্ধ বুলি ক'লে গ'লে হয়, হয়, হয়। গৰম মানে আৰু এই এইবাৰ এই। এইকেইদিন মানে আজি অলপ, পোৱা যিদৰে বতৰতো গৰমটো নিদব বুলি ভাবছিলো কিন্তু তাৰপিছত আৰু সেই একে আজিও গৰমে দিলে
অ আগতকে কটাই গাছ চাজৰ এ গাছ
হয় হয় সেয়ে সেইবাবে গৰম বাঢ়িছে
গাছ চাছ কাটাৰ কাৰণে গৰমটো গোটেই বহুত বাঢ়ি গৈছে
উম
মোৰো আৰ সেইয়ে আৰ দিনটো তাৰমানে এইকেইদিনতো আৰু এনে আছো
উম
আৰু তাৰ মইও অলপ আৰু ফুৰিবলৈ ওলাই আহো আৰ হৈ থাকিলা
হয়
কামটো বেলেগ নাইেয়ে
নাই নাই নাই আমাৰ নো আৰু কি টিউচন কৰা নেকি তুমি টিউশন কৰাটো বাৰু ভাল নিজৰ লগত নিজেও অলপ পঢ়াৰ লগত চৰ্চা হৈ থাকে বা দু দুই এক টকা পোৱাৰ দৰে হয় হাত খৰচৰ বাবে
মাতটো শুনি পেলাই তো চিনি পাইছয়ে চাগে
উম পাইছো পাইছো
উম এই কেইদিনে চলি আছে আৰু গট গৰমৰ বন্ধৰ পিছত আৰ দেখা যাব আৰু ক'ত কি হয়
হয় হয় হয়
গৰম বন্ধৰ পিছত আৰু কলেজ খুলবয়ে হে গৰম বন্ধৰ পিছত কলেজতে যাৱা যায় দি দিনটো কলেজতে থকাল থাকে
অ কলেজৰ পিছত আৰু পৰীক্ষা আহিল আৰ
উম উম এনে গৰম বন্ধ নিদিলে দিনটোত কি কৰা এনে তুমি দিনটোত এনাই
নদিলে মই তাৰ মানে এই পৰীক্ষাৰ প্ৰিপেৰেচনৰ তাৰমানে পৰীক্ষাৰ বাবে প্ৰস্তুতি কৰি আছিলো সেইবাবে ৰাতিপুৱা উঠি আৰ তৰমানে ক্লাছ হয় তৰমানে মইও অনলাইন মই এই ম'বাইলতে ক্লাছ কৰোঁ না তাৰপিছতে ক্লাছটো চল মানে ক্লাছটো চলে আৰু এ মোটামুটি দুপৰীয়া তিনটালৈকে ক্লাছ চলে তত ক্লাছ চলি পেলাই আৰ ক্লাছ শেষ হোৱাৰ পিছত আৰু গা চা গা পা ধুই পেলাই ভাত চাত খাই অলপ সময় ইয়াত জিৰাও হয়তো মোবাইল চালো নহ'লে বাগৰ দিলো নহলে অলপ খেলা চেলা খেলি পেলাই আৰু ৰাতি পঢ়িবাই লাগিল
হয় হয় মোবাইল ফোনটো উলিয়াৰ ওলাৰ পৰায়ে কিন্তু ইটো বস্তু ভাল হৈছে যে অনলাইন ক্লাছবোৰ ক কম খৰচতে আৰু আৰ ক্লাছবোৰ হয় বা শিক্ষাটো আমি গ্ৰহণ কৰিব পাৰোঁ।
হয় হয় আগতে তাৰ মানে যদিও কোনোবায়ে ইঞ্জিনিয়াৰিং‌ মে মেডিকেল কৰিব খোজে কাৰণে বহুত পইচা দিব লাগে। এতিয়া মোবাইলটো অওলাৰ বাবে এইটো বহুত সুবিধা হৈছে। উম
ক্ষেত্ৰত আৰু আমাৰ ওলাৰ পৰা আমাৰ ভাল হৈছে আৰু নিজৰ বাবে। মানে নিজৰ বাবে মানে সকলোৰে ভাল মোবাইল ফনটো ভাল মানে ভাল বুলিয়ে ক'ব পাৰি আৰু ভাল ধান দাত ল'লে আৰু ভাল আৰু বয়া ললি বেয়া বাৰু সেইটো কলো।
এতিয়া যোনে ব্যৱহাৰ কৰে সেই ব্যক্তিজনৰ ওপৰত তাৰ নিৰ্ভৰ কৰে যিয়ে মোবাইলটো
সেইটো হয় এ
কাৰণ চব বস্তুৰে এটা যদি ভাল ভাল সেই থাকে বয়া বয়া দিশো থাকে। এতিয়া সেইটো মানুহজনে কেনেকৈ ব্যৱহাৰ কৰে সেইটোৰ ওপৰত নিৰ্ভৰ কৰিব।
সেইটোয়ে সেইটোয়ে।
আৰু মোবাইলটো যদি এটা ভাল ক্ষেত্ৰত ব্যৱহাৰ কৰে তেতিয়া বহুত ভাল হ'ব। মইতো কওঁ এই মোবাইল একজনে মোবাইল এটাই তাৰমানে ব্যক্তি এজনক বহুত সফল কৰি নিব পাৰে আৰু বহুত তানে বিয়ক্তিজনক ধ্বংস ও কৰিব পাৰে।
হয় হয় হয় এইটো বাৰু সঁচা কথা কাৰণ আজিকালি আজিকালি মই এইটো নিজে অনুভৱ কৰো যে মোৰো এইটো ঠাণ্ডাত মানে কি মানে অন মোবাইলতে অনলাইন গেমৰ খেলা খেলিবোৰ মজাই থাকে বা আমাৰ ফানি ভিডিঅ' চা চাই চাই কিন্ত চাই থাকিয়ে টাইম বোৰ কটাবৰ মন পঢ়া পঢ়া শুনাত মন দিব মন নাযায় আৰু এইবোৰ কৰিয়ে মন দী টাইম বোৰ খেদা
হয়, এতিয়া তুমি যে এতিয়া তুমি যদি দিনৰ দিনটো পঢ়ি আছ পঢ়ি পেলাই তোমাৰ অলপ সময় যদি তুমি এক ঘণ্টা বা দুই ঘণ্টাই গেম খেলা নহ'লে মোবাইলত যদি ফানি ভিডিঅ চোৱাত তেতিয়া তোমাৰ একো লচ নহয়। কিন্তু তুমি লাগাতকে আৰু অধিক ব্যৱহাৰ কৰিব নালগিব এতিয়া তুমি যদি দিনটো পঢ়ি আছ ধৰি লও ভাতি বিলা তোমাৰ পঢ়ি পঢ়ি মনতটো তাৰমানে মাথাটো কেনবা লাগিল এক ঘণ্টা বা দুই ঘণ্টা গেম খেলিলা তাতে আকৌ আকৌ
উম।
নহয় কিছুমানে আৰু কয় কিছুমানে কয় না আজি মোবাইলত অলপমান গেম খেলিলে বেয়া। দিনৰ দিনতটো পঢ়ি আছে অলপমান মাথাটো অলপ ফ্ৰেচ কৰবা লাগবনা।
হয় হয় হয়।
হয়, এতিয়া যদি অধিক এঠাই থকা তেতিয়াতো আৰু ক্ষতি হবয়ে।
কিন্তু সেয়ে দিনটো যদি মোৰ গেমত
কুৱা নাংগে আৰো।
অ মই মতে মানে কি মোবাইল ফোনটো ভালেই বাৰু, এইটো মই আমি নিজে বেয়াৰ দিশে লৈ যাওঁ বা আমি নিজে বেয়া কৰি লওঁ। গ্ৰহণ কৰোঁ, উম।
বাকী এনে তোমাৰ পঢ়া পাতি কেনেকুৱা চলি আছে?
পঢ়া পাতি মোৰ এনেই বেয়া চলা নাই বা ম আৰু তুমি এনে কি পঢ়ি আছা?
মই বৰ্তমান ইঞ্জিনিয়াৰিঙৰ বাবে এন্তেৰেঞ্চ পৰীক্ষা দিছো।
হয় অ
এতিয়া চাওঁ কত কত চিত পোৱা যায় এতিয়া ইঞ্জিনিয়াৰিং পালে ইঞ্জিনিয়াৰিং কৰিলো যদি ইঞ্জিনিয়াৰিঙৰ তাৰ তাৰ চব বস্তু চব বস্তু আৰু ভবা মতে নহয় যদি ইঞ্জিয়াৰং মতে তাৰ কিবা কাৰণত নাপালো তেতিয়া কিবা হ'লেও কৰিব লাগিব তেতিয়া বি চি এ কৰিলো
উম সেইটোয়ও বেয়া নহয় বাৰু।
চোৱা এতিয়া তুমি জীৱনত তোমাৰ বহুত প্লেন থাকে। মানে বহুত তোমাৰ আশা থা কে কিন্তু এনেকুৱা নহয় যে তুমি যি ভাবা সেইমতে তোমাৰ তাৰমানে চব বস্তু হৈ যাব।
উম সেইটোৱে। মানে এই হিচাপে আমাৰ উম কিছুমান বস্তু কৰিবলৈ হ'লে ফাইনেন্স আমাৰ ঘৰৰো পৰা চাপৰ্ট লাগে মানে চাপৰ্ট বাৰু বাকী ক্ষেত্ৰত দেই আমাৰ এতিয়া আমি দুখীয়া ল'ৰা ছোৱালী ন পইচা পাতিৰ ক্ষেত্ৰত অলপ বা অভিযোগ হয় বাৰু।
অ', সেইটো হয়, কিন্তু এই আৰু বৰ্তমান চৰকাৰে তাৰমানে এনেকুৱা বহুত দুখীয়া ছাত্ৰ ছাত্ৰীৰ বাবে এনেকুৱা বহুত তাৰমানে আঁচনিও আনিছে।
আনিছে, আনিছে।
অ', যাৰ, যাৰ ফলত এতিয়া দুখীয়া ছাত্ৰ ছাত্ৰী সকলৰ কাৰণে বহুত সুবিধা হয় সেইকাৰণে ফাইনেন্সিয়েল প্ৰব্লেম ফাইনেন্সিয়েল অসুবিধাটো লক্ষ্য কৰাটো বৰ্তমান দিনত তাৰমানে সেই তাৰমানে সুবিধা সকলোৰে পোৱা যায় যদি
পাই, পাই।
পঢ়াত ভাল হয়।
হয়, হয়।
অহ, এতিয়া সেয়ে এতিয়া আৰু তাৰমানে এজন ছাত্ৰ বা ছাত্ৰ তাৰমানে দুটা দুটাকৈ তাৰমানে প্লেন ৰাখিব লাগে যদি এইটো হ'লে এইটো কৰিলো, এইটো নহ'লে এইটো কৰিলো।
সেইটো হয় বাৰু মানে এটাত যদি নোপোৱা এটাত পাবতো, পাবৰ আশা থাকে বাৰু অলপ হলেও।
অ', কাৰণ যদি চেষ্টা কৰা যায় চব দিশতে আৰু সফল হ'ব পাৰি। যদি সেই কিন্তু চেষ্টাটো কৰিব লাগিব চব ক্ষেত্ৰতে। এনেকুৱা নহয় যি কেৱল যি ডাক্তৰ বা ইঞ্জিনিয়াৰ হ'লেহে সফল হ'বা পাৰি, তুমি যদি বি এছ ছি কৰা, বি এছ ছি কৰিলে, তুমি ভালকে চেষ্টা কৰিলে প্ৰফেছাৰ হৈ যাবা পাৰা। নহ'লে টিচাৰো হৈ যাবা পাৰা, আজি টিচাৰৰো কম চেল্লেৰী নহয় নহয়। অ', টিচ টিচাৰ এজন হৈ পেলেও বহুত সুখত থাকিব পাৰি।
উম।
আৰু নহ'লে এই, এই বৰ্তমান দিনতো বহুত চাকৰি ওলা ওলাই আছে।
হয়, হয়। অই বাৰু মই বাৰু অহ কোৱা হয় হয় মই বাৰু চাইন্সৰ, তুমি মানে তুমি চাইন্স লৈছা?
অ' মই ছাইন্সে লৈছোঁ। এতিয়া ইঞ্জিনিয়াৰিংৰ পৰীক্ষা দিছোঁ, এতিয়া ইঞ্জিনিয়াৰিং হ'লে ইঞ্জিনিয়াৰিং ক'ল্লো নহ'লে বি এছ চি কল্লো।
অ' অ'। সেইয়া আৰু। তোমাৰ মানে সপোনটো ইঞ্জিনিয়াৰ হবলৈ। হোৱাৰ প্ৰতি
অ' সপোনটো আছে, তাৰমানে সপোনটো মই সপোনটো অলপমান বেলেগ ধৰণৰ।
অ'।
এতিয়া সপোনটো এনে ই এনেকৈ নকওঁ আৰ।
কিন্তু সপোনটো তাৰমানে যদি ইঞ্জিনিয়াৰিং কৰোঁ, তাৰমানে হ'ব। এতিয়া আৰু বি এছ চি কৰিলেও পুৰা পূৰণ কৰিব পাৰি এনেকুৱা নহয়।
তোমাৰ লগত আলোচ কিছু কথা পাতি ভাল লাগিল মোৰ।
অ' নিশ্চয় আৰু বেলেগ দিনা আৰু কথা পাতিম বুলি আশা কৰিলোঁ। অঁ, ধন্যবাদ!